আহ, কি কৰি আছা?
তুমি?
অ' মইয়ো আছো আনে। অ' ভাত খালানে?
অ' নাই বনাই আছে মায়ে।
আচ্ছা',
হয়।
আৰু এনে আজি আজি অলপ শ্বপিংৰ বিষয়ত কথা পাতো দিয়া। অ' তুমি শ্বপিং কৰি ভাল পোৱা নে?
আহ, অফকৰ্চ ভাল পাওঁ‌।
আচ্ছা, এনে চপিং কৰিব কট-কট যোৱা?
শ্বপিং কৰিবতো বজাৰলৈ যাওঁ, অলব বেছিভাগ থও মই অফলাইনে বজাৰ কৰো।
আচ্ছা,
অ' তুমি বজাৰ কি অফলাইন বেছি কৰা নে অনলাইন কৰা।
মই বেছিকে অনলাইন আৰু কেতিয়াবা-কেতিয়াবা অলাইনো কৰো এ তুমি অফলাইন বজাৰ কৰিবলৈ ক'ত-ক'ত যোৱা।
অ' এইটো এতিয়া মানে ফেঞ্চি হল, যেনেকা মাৰ্কেট বিশাল মাৰ্কেট, হওক এইবিলাকত যাওঁ আৰু বেছিভাগো ফেঞ্চিতে যাওঁ।
হয়, আচ্ছা', মইো বিশাল ম যও, কিু কেতিয়াবাটো যাওঁ‌, এনে তুমি বি চালত গৈছিলা আৰু এনে আৰু কিবা বেলেগ এনেকুৱাত গৈছ নে?
উম, কাপোৰৰ কাৰণে গৈছো। আহ, যেনেকা জুদিয়ত গৈছোঁ। তাৰ পাছত এইটো ভি টোত গৈছো। মানে কিবা কিবি গৈছো আৰু। চব এক্সপেৰিয়েন্ঞ্চ কৰিছো।
ভাল লাগিছিল বেছিকে শ্বপিং কৰা।
অ', এতিয়া বাজেটত গ'লেচোন বিচালেই ঠিক অলপমান বাট মানে এতিয়া কোৱালিট বিলাক ভাল ভাল কোৱালিটি ল'ব গলে জুদিও ভাল থাকে তাতে এক্সপেঞ্চিভো থাকে।
হয় হয় তুমি। কি কলা? অ' আত। শ্বানিয়ে অননলাইন শ্বপিং কি?
হা কি ক'লে বুজিবানে।
মানে তুমি অনলাইন শপিং যিহেতু। কৰা ন! তুমি কি কি প্লেটফৰ্মৰ পৰা কৰা?
মিছৰ পৰাই কৰো মানে।
আচ্ছা!
অ'। তুমি কি, আহ লাষ্টটাইমটো মই ক দি লৈছিলোঁ। আহ! অ তাৰ ভালেই প্ৰডাক্টটো পাইছিলো ৰিচিভ ভালেই হৈছিলে। তুমি কি কি মানে উম অনলাইন কোনটো কোনটো এপত কৰা?
ময়ো ফ্লিপকাৰ্ট, মিছ এইবোৰতে কৰো। এনে মিছত। টো ভাল হয় মানে অলপ- কমতে দিয়ে আৰু ফ্লিপকাৰ্টত মানে অলপ কোৱালিটি ভাল থাকে, আৰু মিছ'ত হ'লেও মানে এনেকুৱা হয় যে মিছ'ত কেতিয়াবা মানে বহুত মানে এইটো- টাইম লগাই দিয়ে ন? কেতিয়াবা বহুত- দেৰি হৈ যায় আৰু মানে- ফ্লিপকাৰ্টটো বেছি দিন নথাকে চাৰি পাঁচ দিনত আহিয়ে যায় ডিলি- ডিলিভাৰি হৈ যায় মানে সেইকাৰণে এইটো বেছিকে আৰু প্ৰিফাৰ কৰাৰ- তুমি এনে মিছ' আৰু ফ্লিপকাৰ্টৰ পৰা কি বেছিকে প্ৰিফাৰ কৰা।
মই বেছিকে ফ্লিপকাৰ্টত মানে মই শ্বপিং কৰা নাই বৰ্তমানত অনলাইন এইবিলাক। এই মানে অ, ধ- প্ৰতি কয় ফেচৰ প্ৰডাক্টৰ কাৰণে, আহ লৈছো, আহ কি কয় আৰু মানে- চৰি- উম তুমি আৰু মানে ফ্লিপকাৰ্টৰ পৰা কি কি মানে পাৰ্ছেজ কৰা?
ফ্লিপকাৰ্টৰ পৰা মানে এনে বেছি ত। কাপোৰে পাৰ্চেছ কৰো। কাপোৰ হ'ল আৰু কেতিয়াবা- ঘৰৰ বস্তু। বুো হয় এইবোৰে পাৰ্চেজ কৰা আৰু তুমি কি কি কৰা?
মইতো ফ্লিপকাৰ্টৰ পৰা ইমান একো লোৱা নাই মানে মিছৰ পৰা মই বেছি ব কাপোৰেই লওঁ।
আচ্ছা, মিছ পৰাই এনেই মিচৰ এটো কোৱালিটি কেনেকুৱা কেনেকুৱা থাকে কাপোৰৰ, মিচৰ মানে কাপোৰৰ কোৱালিটি কেনেকুৱা থাকে কব পাৰিবানে?
অ ভাল কোৱালিটি থাকে মানে মই বেছিভাগ যিমান মই পাৰ্ছেচ কৰিছো, ভালেই মই পা কৰিছো।
মানে তোমাক মানে মিছৰ-
অ অ ভাল লাগে, ফ্লিপকাৰ্টৰ ইমান নাজানো বাট মিছৰ- টো ভালে থাকে। ম হয়।
এনে কেতিয়াবা হয় কোৱা, অ মানে তোমাৰ এনে কেতিয়াবা ফ্লদ হৈছে নেকি? তোমাৰ মানে মিছত তুমি শ্বপিং কৰা যিহেতু অনলাইন শ্বপিং তোমাৰ লগত কেতিয়াবা এনেকুৱা ফ্ৰড-
অ নাই এনেকা ফ্ৰড। টো হোৱা নাই বৰ্তমান। অ লাষ্ট টাইম মানে মই মছ। পৰা হেৰি অৰ্ডাৰ দিছিল মানে অনলাইন পেমেন্ট কৰিছিলো। অ, কি কয় এটা। অ, কুৰ্তি অৰ্ডাৰ কৰিছিলো তাৰ পাছত এইটো অ এইটো ভেজ। তিাল গ্ৰেপ কৰা মানে হেৰি অৰ্ডাৰ কৰিছিলোঁ বাট মানে কিবা সিহতৰ ইছুৰ কাৰণে মোৰ পাৰ্চেলটো পাৰ্চজ হোৱা নাই হা, চ' মই কিমান কনটেকট কৰোঁ এমাহ পাছত মোক মোৰ পইচাটো ৰিফাণ্ড কৰিছে আৰু
আচ্ছা, যিহেতু তোমাৰ লগত অ মানে সেনেকুৱা হৈছে মানে তুমি তথাপিও মানে মিছ ভালে। পোৱা ন?
অ, মানে এইটো মোক ফাৰ টাইম হৈছিলে। তথাপিও মোক মানে এনে। মই যিমান মানে বেছিভাগতো মই অফলাইনে শ্বপিং কৰো, অনলাইনে ইমান নকৰো চ' মানে যিমান কৰিছো মই প্ৰডাক্ট বিলাক ভালে পাইছো। ন, এইটোৱে মোৰ ফাৰ্ষ্ট। হৈছিলে আৰু। তুমি অফলাইন বজাৰ শ্বপিং কৰিব যোৱা সময়ত তুমি বাৰ্গেনিং কৰা কি নকৰা,
হয়, মই কৰো মানে আজিকালি। টো বহুত বস্তুৰৰ দাম হৈছে ন বাহিছে। সেইকাৰণে মানে কেতিয়াবা মানে এনে। চাও বা মানে কাপোৰৰ কোৱালিটি বোৰ চাই কিনে বাৰ্গেনিং কৰো মানে। আৰু কাপোৰৰ। কোৱালিটি ভাল নাথাকিলে তেতিয়া এতিয়া বাৰ্গেনিং তেতিয়া বাৰ্গেনিং কৰিব মানে। ভাল লাগিব ন। মানে এনে মানে। এইটো অ, কোৱালিটো অলপ কুৱালিটিটো অলপ ভাল লাগিলে মানে তেতিয়া মানে বাৰ্গেনিং কৰো আৰু।
হয় হয়, মই অ কৰো মানে। যেতিয়া এতিয়া গ'লো অ জাগা ন যেনেকে ফেঞ্চি বজাৰত। আই তাত টো এতিয়া হল। কিমান কাপোৰ পায় হয়। কি নহয় ত' আৰু সৰু মৰু দোকানতো মানে এতিয়া ময়ো। যে তোমাৰ নিচিনা। আৰু কাপোৰৰ কোৱালিট বিলাক চাই পেলাই আহ বাৰ্গেনিং কৰো ইয়াক যাতে। এইটো দোকানৰ পৰা বেছিকে মানে। কপোৰ কানি লৈ আহিছোঁ, তাতে বাৰ্গেনিং কৰিলো আৰু আমাৰ ছোৱালী মানে, হেৰি কি আমি বাৰ- গেনিং কৰো হয়-
হয়, এই তোমাৰ লগত কেতিয়াবা এনেকুৱা হৈছ- তুমি এটা দোকানৰ পৰা বাৰ্গেনিং কৰি কিবা বস্তু লৈ গলা আকৌ বেলেগ দোকানত সেইটোয়ে বস্তু আৰু কমত দি আছে।
অ এনেকা হোৱা- নাই বাট যেতিয়া এতিয়া আমি যেনেকে বাৰ্গেনিং কৰিলো ন, এবাৰ বাৰ্গেনিং কৰাতে অ ঠিক আছে বাইদেউ লৈ যাওক এনে কৈ যে মই ভাবো আৰু, আৰু অলপ বাৰ্গেনিং- কৰিলে আৰু- কমত দিলাহেঁতেন বুলি এনে ভাবো আৰু অ তোমাৰ- তোমাৰ লগতো হৈছে নে?
হয় হয়, মোৰ লগতে এনেকুৱা হৈছে এ তুমি শ্বপিং কৰিব যাও- তে অফলাইন তুমি কাৰ কাৰ লগত যোৱা?
আহ, বেছিভাগতো মই মাৰ লগতে যাওঁ।
আচ্ছা, এনেতো মা তোমাৰ লগত- গলে মানে তোমাৰ কি এনে শ্বপিং-
অ এইটোয়ে বেনিফিট হয় মায়ে- চব কিনি দিয়ে আৰু, আৰু মাৰ বাৰ্গেনিংটো বহুত- ধুনীয়া আৰু মায়ে মানে অ- আৰু মানে কি, বাৰ্গেনিং কৰিলো এই দা বাইদেউ নহ'ব নহ'ব ইমান কমত এই ঠিক আছে দাদা নালাগে- তেনেহলে আমি দোকানৰ পৰা গুচি যাওঁ ৰ বাইদেউ বাইদেউ আহক আহক- এনেকা মাতে আৰু তেতিয়া আৰু- পাই যাওঁ আৰু কমতে।
হয়, এনে ফ্ৰেণ্ডৰ লগত গৈছানে?
অ ফ্ৰেণ্ডৰ লগতো গৈছো। ফ্ৰেণ্ডৰ লগতো গৈছে- আৰু ফ্ৰেণ্ড বিলাকে ইমান বাৰ্গেনিং কৰা নে তই এনেকা কয় আৰু মোক।
আচ্ছা, মানে ফ্ৰেণ্ড ন- কৰে বাৰ্গেইনিং।
কৰে, বাট ইমানো নকৰে যিমান মই কৰো আৰু- সিহতে কয় আৰু ইমান বাৰ্গেনিং কৰিব নালাগে এনেকা কয় আৰু, নিজৰ নিজৰ হেৰি হয় কি নহয়, তুমি তুমি কাৰ কাৰ কাৰ লগত যোৱা বেছিভাগ?
মই বেছিভাগ মাৰ লগতে যাও মাৰ লগত গলে এইটোৱে বেনিফিট হয় - মাই বাৰ্গেনিং কৰে মই মানে ইমান ভালকৈ ৰ্বাগেনিং কৰিব নাজানো, এনেই কুৱালিতিতো তো চাওঁ আৰু কেতিয়াবা এনেকা হয় যায় ন মা অলপ মানে এক্সপেৰিয়েঞ্চ আছে সেইকাৰণে সেই মাহতে ভালকে বাৰ্গেনিং কৰি দিয়ে আৰু সেইকাৰণে আৰু এনে- ফ্ৰেন্ডৰ লগতো কেতিয়াবা যাওঁ ফ্ৰেণ্ডৰ লগত গলে এইটোয়ে ভাল যে কেতিয়াবা কিবা বস্তু মানে পচন্দ লাগা নালাগা বোলে এনেকুৱা সুধিব পাৰি ন। এনেকুৱা হয় কেতিয়াবা চা- কনফিউজড হৈ যাই ন অঁ এইটো বস্তু হয়নে নহয় বুলি সেইকাৰণে তেতিয়া ফ্ৰেণ্ডৰ লগত অলপ ভাল হয় আৰু তুমি যিহেতু ক'ব পাৰিব নেকি অনলাইন শ্বপিং আৰু অফলাইন শ্বপিংৰ পাৰ্থক্য বুজাব পাৰিবা।
অঁ এতিয়া অনলাইন আৰু অফলাইনত এতিয়া অনলাইনত আমি মানে ফেচ ট ফেচ কোৱিটিটো চাব নোৱাৰিম ফিডবেক দিয়া থাকে অনলাইন ত বাদ আমি এতিয়া কেতিয়াবা আমাক মানে এইটো ফিডবেকটো চাই পেলাই আমি অৰ্ডাৰ কৰিলোঁ বাট আমাক ৰিচিভ হৈছে বেয়া প্ৰডাক্ট কি নহয় চ' অফলাইনত এইটোয়ে ভাল কি আমি বাৰ্গেনিং কৰিব পাৰো তাৰ পাছত কোৱালিটি ভালকে চাব পাৰো এতিয়া কোৱালিটি ভাল থাকিলে আমাক মানে বাৰ্গেনিং কৰিবও নালাগে আমি বেছি পইচা দিলেও আমাক অফচচ নাথাকে কি আমি বেছি দিলো। প্ৰৰদাক দাম বেছি থাকিলে উম আমি বেছি দাম টো প্ৰদাকতো অদাৰ কৰি লওঁ তাৰ পাছত প্ৰদাকতো ভাল অহা নাই আমাৰ সময়ো নষ্ট হৈ গল এতিয়া অফলাইনত কি হল আমাক এতিয়া লাগি গৈ কিনি আনিলো এনেকুৱাই হয়। এইটো মানে দুটাই ঠিকে আছে নিজৰ নিজৰ হেৰিত তুমি তোমাৰ তুমি কি ভাবা অফলাইন ভাল নে অনলাইন কি কয় অফলাইন নে অনলাইন ভাল?
হয় মোৰক মোৰ কোৱা মত মই এইটোয়ে চুজ কৰো যে অফলাইন ভাল হয়। যিহেতু আমি অফলাইনত ভালকে মানে বস্তু বোৰ চাই কিনে লব। হয় নহ আৰু কোৱালিটিও চাই চাব পাৰি মানে অফলাইনত অনলাইনত কেতিয়াবা এনেকুৱা হৈ যায় যে মানে বস্তু কিন্ত মানে কুৱা বেলেগে আহি যদি আমি অৰ্ডাৰ কৰো সেইটো নাহে কেতিয়াবা ৰিভিউ চালেও মানে এনে। কোৱা হয় যদিও বস্তু বোৰ বেলেগ। কেতিবা মানুহে ৰিভিউ দিয়ে, এইটো তুমি চাইছা, মানে তাতে এনেকুৱা হয় যে, কোনোবা মানুহে মানে বেলেগ অৰ্ডাৰ দিয়ে। বেলেগ আহি যায়। প্ৰডাক্টবোৰ ডিফাৰেণ্ট আহি যায় সেনেকুৱা হয় ন। সেইবোৰ মানে সেইটোত আপুনি এনেটো ঠিকে আছে। সেইটো নহয় যে কেতিয়াবা আমি মানে যাব নালাগে। কেতিয়াবা এনে বিজি থাকিলে অনলাইনতে কৰিব পাৰিম সেদ।
হয়! হয়! অ তুমিটো ঠিকেই কলা। আৰ কি কয় এইটো আমাক এ এতিয়া সময় আছে যদি আমি অনলাইনৰ পৰাও কৰিব। পাৰো। আমাৰ যাতে সমায় নাইতো আমি অফলাইনও কৰিব পাৰো।
হয়! হয়! এলিদ। তুমি মানে, কিবা মানে অফ অনলাইনৰ পৰা কিবা বেয়া সেনেকুৱা তুমি ক'ব। পাৰিবা নে? কিবা বেয়া পাইছা তুমি মানে।
এতিলোকে এইটোৱ একোৱে বেয়া পোৱা নাই। এইোৱ লাষ্ট টাইম মোৰ লগত হেৰি মানে অৰ্ডাৰটো হেৰি হোৱা নাছিলে। কিবা ইছ্যুৰ কাৰণে। টোয়ে অলপমান হেৰি লাগিল আৰু এইটো একো নাই আৰু। থেংক ইউ থেংক ইউ ছ' মচ।